হেল্ল', হেল্ল' কি কৰি আছা?
মই এনেই বহি আছিলোঁ এতিয়া। তুমি কি কৰি আছা?
ময়ো এনে বহি আছোঁ মানে। কি খবৰ, খবৰ ভালে আছে ন'?
অ' আছোঁ ঠিকে। তুমি ভালে আছা?
অ', অ' ভালে আছোঁ দিয়া। বাকী ঘৰত সকলোৱে ভাল আছে ন'?
অ' আছে ঘৰত সকলোৰে ভালে, মই কৈছি এই কেইদিনত অলপ বেমাৰ হ'লে।
ৱেইদাৰটো চেঞ্জ হৈ আছিল ন' বতৰটো বৰষু কোন ৰ'দ দি আছে সেইকাৰণে অলপ বেমাৰ ঘৰত
মোৰো মানে মাজতে জ্বৰ উঠিছিল মাজতে মানে অলপ চেঞ্জ হৈছিল ন ব তটো মোৰো জ্বৰ উঠিছিল পিছত আৰু দাৱাই ৱাই খালো ঠিকে হৈ গ'ল তাৱাই ৱাই খোৱা ঠিক হৈ যাবা
খাব লাগিব
উম উম বাকী মই ভাবিলো আজি তোমাৰ লগত ম অল স্ কেয় কে কথা মানে অল আলোচনা কৰো
অঁ ভালেই দিয়া কোৱা
উম তুমি মানে এনে স্কিন কেয়াৰত কি কি কৰা জানিব পাৰো নেকি
অ স্কিন কেয়াৰত মানে কি জানো গৰমৰ দিনত মোৰ মানে ফেচটো বহুত অইলী হৈ যায় সেইটো কাৰণে মানে মই কেতিয়াবা আইচ ফেচিয়েল বুলি কয় যে মানে বৰফ দিিক নে ফেচ ত লগাব লাগে যে সেইটো কৰো কেতিয়াবা সেইটো কৰিলে অলপ মানে অইলিনেচটো কম হয়
উম উম ইৰিটেশচনচটো গুচি যায় মইো মানে সৰু মাজ মাজে মাজে মানে এটা কাটৰিী টাইপ লৈ ল ল কেনে তাতে বৰফ পানী অ বৰফ ওলাই কেনে উম উম সেনেকা মুখটো অলপ সে কৰি দিও চ ড মানলৈকে পচ ছেকেণ্ড এনেকা কৰি ৰাখি থ দিও ফুলা মুখৰ ইচিং চিচিং চব গুচি যায় বহুত ভাল হয়
অ আৰু তুমি কেতিয়াবা সেইটো বৰফটো তুি চকুৰ তলতক চাৰ্ থ থাকিলে সেইটোৰ কাৰণেও ইউজ কৰিব পাৰা সেইটোও বহুত ভাল হয়
হয় নেকি
অ স্কিনটো বহুত ফ হয় য তুমি সেইই ফেচিয়টো মাজে মাজে কৰা তোমাৰ পাৰ্ফিনেছ থাকে ন ফেচটো কেতিয়াও ফুলি থাকে টোপনিৰ পৰা উঠিলে ত' সেইটো তুমি ইউজ কৰিলে ঠিক হৈ যায় আৰু তুমি এল'ভেৰা ইউজ কৰিব পৰাাৰা যদি স্কিন একদম বেছি ৰাফ হৈ থাকে ত' এল'ভেৰা ইউজ কৰিলে তোমাৰ স্কিন টো ঠিক হয় আৰু
কেতিয়াবা কেতিয়াবা মানে এল'ভেৰা দেন হানি আছে ন হানি আৰু মানে অলপ মানে অ বেচন সেনেকাতে মিক্স কৰি অলপ ঘৰতে লগাও আৰু, তেতিয়া মানে স্কিন টো ভালে থাকে।
বাহিৰৰ বস্তুতকৈ আমি ঘৰৰ বস্তু যদি এনেকৈ হোম ৰেমেডি বনাই কিনে ইউজ কৰোঁ আমাৰ স্কিন টো ভালে থাকে, আৰু লগাবও পাৰি বেছি। বস্তু দামো বাঢ়ি গৈছে ন কিনিবৰ কাৰণে, সেইকাৰণে মাজ মাজে মাজে যদি তুমি ঘ'ৰ বস্তুৱে লগোৱা তথাপিও তোমাৰ স্কিনটো ভালে থাকিব।
কিন্তু এনে ছানস্ক্ৰীম ল'ব লাগে দিয়াচোন, মানে ৰ'দ হয় ন' ৰ কাৰণে আমাৰ স্কিন টো জ্বলি যাব পাৰে, এইটো হ'ব পাৰে সেই কাৰণে আৰু ছানস্ক্ৰীম টো লোৱা হয়ে।
ছানস্ক্ৰীমটো মানে ল'বই লাগিব গৰমৰ দিনত নহ'লে তোমাৰ স্কিন একদম মানে টেনিং হৈ যাব কলা হৈ যাবা।
উম উম, সেইটোটো হয়ে উম উম। ময়ও লৱে ছানস্ক্ৰীমটো, ছানস্ক্ৰিমটো মানে মইও লৱে। এইটো মানে ললে আৰু তোমাৰ স্কিনটো মানে ইমান কলাও নপৰে, মানে যদি এদিন দুদিন ম লগাইও
উম।
কম্পালচাৰীয়ে কৰিব লাগে, কাৰণ সানৰ পৰা আমাক প্ৰটেক্ট কৰে আমাৰ স্কিনটো মানে বহুত স্মুথ বস্তু হয় ন' কোমল বস্তু হয়, সেই কাৰণে বেয়া হৈ যায়।
এনে তুমি উ নাইটত কি মান স্কিন কেয়াৰ কৰা নাইটত, ৰাতি শুৱাৰ টাইমত এনে কি স্কিন কেয়াৰ কৰা?
অ' মানে গৰমৰ দিনত মই ৰাতি শোৱাৰ টাইমত একো সেনেকুৱা নকৰোঁ। এনেই ফেচ ৱাছ কৰি শো, কিন্তু ঠাণ্ডাৰ দিনত একদম মানে স্কিনটো শুকান হৈ যায় ন'। তেতিয়া তুমি এল'ভেৰা বা এল'ভেৰা লগাব লাগে সেনেকৈ। এতিয়া এল'ভেৰাই লগাওঁ এল'ভেৰা জেল।
অ', অ',। মই মানে এনে ক'বৰে ময়েশ্চাৰাইজাৰ লগাইয়ে শুই যাওঁ আৰু স্কিন টো মানে ময়েশ্চাৰাইজিং থাকিলে ভাল হয়, সেইকাৰণে মানে শ্চাৰইজাৰ মই অনবৰতে ময়েশ্চাৰাইজাৰ টো লগওে, লগাই কেনে আৰু শুই যাওঁ।
মোৰ কিন্তু অইলি স্কিন যে ময়েশ্চাৰাইজাৰটো লগালে আৰু মানে অইলি হৈ যায়, সেইকাৰণে মই এভইডেই কৰোঁ আজিকালি।
অ' নহয় তুমি বিন অ
স্কিনত উম, চেঞ্চিভিত চেঞ্চিটিভ স্কিনত তুমি চ'ব বস্তু ইউজ কৰিব নোৱাৰা চাবাচোন, কিছুমানৰ ছুট নকৰে।
অ' তুমি এনে অইল ফ্ৰী লব পাৰাটো, মইতো অইল ফ্ৰি ময়েশ্চাৰাইজাৰ লগাও।
অ' সেনেকুৱাও লগাব পাৰি।
উম উম, ডাৰ্মা কো টো লগাব পাৰা, ডাৰ্মা কো বহুত ভাল হয়।
অ' মই ইউজ কৰি পাইছোঁ তাৰে চিৰাম, ভালেই কিন্তু।
উম, মই চিৰামটো এনে ইউজ কৰো মাজে মাজে, এনে এতিয়াতো ইউজ কৰা বা বন্ধই কৰি দিছো, মানে এলাহ টাইপ লাগে মোৰ স্কিন কেয়াৰ কৰিবৰ কাৰণে বহুত এলাহ পাওঁ মই।
মানে কি কৰিব লাগে নিজৰে মানে নিজৰে ভাল লাগিব যেতিয়া নিজৰ স্কিন টো ভাল হৈ থাকে। ছোৱালী মানুহৰ কাৰণে ন' সেইকাৰণে আৰু কৰিব লাগে।
সেইটোৱে কৰিব লাগে, এনে ঘৰতে কেতিয়াবা কেতিয়াবা হোম ৰেমেডি সেই কৰি সেই কৰো। ঘৰতে বহি মানে অলপ ফেচ পেক বনাই কেনে।
তাৰপা যদি একদম বেয়া হৈ থাকে একদম মানে স্কিন টো কণ্ডিচন একদম বেয়া হৈ থাকে তেতিয়া আৰু হোম ৰেমেডি ইউজ কৰো, যেনেকে চাউলৰ গুড়া আছে ন'। চাউলৰ গুৰা ল'ব পৰা বা মূলতানী মিট্টি সেইটো ল'ব পাৰা আৰু তোমাৰ যদি টেনিং আছে তে কফিও দিব পাৰা এনেকে আৰু গাখীৰৰ লগত মিলাই কিনে অ সানি সেনেকৈ মিক্স কৰি লগালে মানে ঠিক হয় আৰু বহুতখিনি পৰিমাণে
ময়ো শুনা পাইছো সেনেকা মানে মই শুনা পাইছো মানে আৰু অ কফি পাউদাৰ টো অলপ লৈ কেনে নিমু অলপ লৈ কেনে হানিটো অলপ ললা লৈ কেনে তাৰ পিছত আৰু অলপ ম কিবা মিট্টি থাকে ন
অ মূলতানী মিট্টি
অ সেইটো মিক্স কৰি লগালে টেনিং যায় বুলি শুনা পাইছো মই ও
অ মই মানে এবাৰ দুবাৰ ইউজ কৰি পাইছো মানে ভালে হয় আৰু ইমান একো ছাইড ইফেক্ট নাই
এবিলাক ঘৰুৱা বস্তু আৰু ক'ত চাইড ইফেক্ট থাকে যদি বাহিৰা বস্তু হয় ছাইড ইফেক্ট থাকে
অ আজিকালি বহুত কেমিকেল থকাও বস্তু ওলাইছে ন ক মেটিকৰ কিছুমান বাৰু ঠিকেই আছে কিছুমান অ কিছুমান মানে এনেই ভুৱা থাকে বেলেগ বেলেগ ব্ৰেণ্ড অ, সেইবোৰ ব্ৰেণ্ড কিছু কিছুমানো এনে ফেক দেখায় তেনেকে প্ৰমোচন কৰিবৰ কাৰণে। এনেই দেখাই দিয়ে আৰু বহুত বগা হৈ যায়, বা বহুত কিবা ঠিক হৈ যায়। সেইবোৰৰ পৰা আমি বাচি থাকিব লাগে, মানে যি তি বস্তু আৰু ইউজ কৰিব নালাগে আগতে।
সেইটোয়ে-সেইটোয়ে কিছুমানে কয় ইটো লগাবা, ইটো লগাবা, সেইটো লগাবা। কৰিবই নালাগে, পুৰা তুমি জান কাঢ়ি লৈ লোৱা কোনটো বস্তু কেনেকা টাইপৰ হোৱাৰ পিছত যায় লগুৱা।
সেইটোৱে মানে ফুল ইনফৰমেশ্যন লৈ ল'ব লাগে মানে। উম,
আজিকালিতো ফোনত চায়য়ে ল'ব পাৰে।
অ, ময়ো মানে যদি মই কিবা চিৰাম অৰ্ডাৰ দিওঁ বা ফেচ ৱাশছ ত' ফাৰ্ষ্টতে গোটেই ৰিচাৰ্চ কৰি লওঁ কেনেকুৱা কি চব ৰিভিউ চাই লওঁ তাৰপিছতহে অৰ্ডাৰ কৰোঁ।
অ ঠিকে আছে, সেনেকাই কৰিব লাগে ময়ো ৰিভি চাই লও। কি চাইড ইফেক্ট থাকে ন থাকে আৰু আজিকালি সব বস্তুে চাইড ইফেক্ট থাকেই থাকে। সেইকাৰণে মানে লগাবই মন নাযায়। সেইটো শুনিকনে আৰু বেছি খং উঠে আৰু লগাবও মন নাযায়। সেইনেকালে ঘৰৰ বস্তুৱয়ে লগাই লও এনেকা লাগে।
মোৰ মতেতো ঘৰৰ বস্তুৱয়ে ভাল, মানে ইমান পইচাৰে বস্তু আনি কিনে ভাল ৰিজাল্ট নাপাওঁ ওপৰত যে ছাইড ইফেক্ট পাওঁতে বহুত বেয়াও লাগে ন। স্কিনৰ লগত খেলৱাৰ হৈ যায়।
নহয় তুমি যেতিয়া মানে কি হয় তুমি লগালা ন ঠিকে থাকিব। তাৰপিছত তুমি লগোৱা বন্ধ কৰিবা ন, তেতিয়া তোমাৰ চাইদ এফেক্ট টো হয়। তুমি লগালেই
হয়, মানে সেইটো লগাই থাকিব লাগে লগালে।
সেইটো প্ৰব্লেম হয় কোনো বস্তু এটা তুমি লগালে লগাই থাকিব লাগে।
সেইটোৱেই বেয়া।
এনে পাই ছাইড ইফেক্ট নথকা বস্তু যেনে লটাছৰটো, লটাছ ব্ৰেণ্ডটো বহুত ভাল থাকে তোমাৰ বিনা চাইড এফেক্ট থাকে, হাৰ্বেল কোম্পানীৰ হয়। সেইটো লগাব
উম, এনেই কিন্তু পতঞ্জলি কোম্পানীৰো শুনিছো চাইড ইফেক্ট নাথাকে নেচাৰেল হয়, যেনেকে হিমালয়া।
উম, কিন্তু মই হিমালয়ত ত' আই থিংক মোৰ শুট কৰা নাছিল। হিমালয়ত দিওঁতে মানে মোৰ পিম্পল হৈ গৈছিল। সেইকাৰণে মানে হিমালয়টো মই ইমান মানে নলগা বাৰু। মানে মোক শ্বুট কৰা নাছিল চাগে।
অ, মোৰো মানে তিনি এজাৰ চখাতে তেতিয়া বহুত পিম্পল আছিল, এতিয়া মানে ইমান নাই। কিন্তু তেতিয়া বহুত পিম্পল হৈছিল, হিমালয়টো মোৰ শ্বুটে কৰিছিল। উম,
উম, কিছুমানে চোট কৰে কিছুমানৰ নকৰে।
অ, তুমি কিবা জানে হোম ৰেমেডি পিম্পলৰ কাৰণে?
নিম আছে ন, নিম এল'ভেৰা মিক্স কৰি ল'বা। আৰু যদি পাৰা অলপ এলৰ পৰা জেল টাইপৰ এনেকা মিক্স। কৰিবা, তাৰপিছত আৰু কি? হয়, এইটো এ এটা যে থাকে গোলাপ জল। গোলাপ জল অলপ মিক্স কৰি ল'বা, হানি মিক্স কৰি ল'বা। পাৰা যদি অলপ কফি পাউডাৰ মিক্স কৰিবা। দেন অলপ চাউলৰ সেই থাকে ন গুড়া, চাউলৰ গুড়া অলপ। বেচন মানে অলপ লেমু-লেমু চেপি কেনে দিবা। স কিনে সেইখিনি মিক্স কৰিবা ন' মিক্স কৰি পিছত লগাবা ইমান ভাল হয়, বহুত ভাল। অলপমান ৰাখি দিবা, যেতিয়ালৈকে নুশুকাই এনে মই ঘৰতে আৰু। এসোপা কৰিব কেতিয়াব-কেতিয়াবা এলাহাও লাগে ন' সেইকাৰণোৰ ফেচ মাস্ক লগাই লওঁ।
কেতিয়াবা-কেতিয়াবা এইবোৰ বহুত এলাহ লাগে কৰিব বনাব। তথাপিও ট্ৰাই কৰি চাম দিয়া, যদি ঠিক হয়।
মই শুনিছোঁ এনে তুমি যদি নাইটত তুমি চিৰামটো লগাবই লাগে। নাইট কিৰিমটো লগাব লাগে, মইশ্বটোৰাইজাৰটো কৰিবই লাগে নাইট যিটো কিন্তু কৰিব লাগে আচলতে।
আচলতে কৰিব লাগে, আমি এলাহতে নকৰোঁ।
উম, উম, দেন তুমি দিনতো তোমাৰ মানে ডে, ক্ৰীম থাকে, ডে ক্ৰীম লগাব লাগে, তেন্তে চিৰামো থাকে সেইটো লগাব লাগে আৰু মইশ্বটোৰাইজাৰটো লগাবই লাগে। আৰু ঘৰৰ বাহিৰত ওলালেতো ছানস্ক্ৰীম লগাবই লাগে।
ঠিকে কৈছা, এইবোৰ ইউজ কৰিব লাগে এতিয়া। ভাল ৰাখিব খোজা নিজৰ স্কিনটো, সেইটোৱে আৰু মই
টু ব্ৰেণ্ডৰ মানে লিপষ্টিক চিপষ্টিক ইউজ কৰা, কচমেটিক বস্তুবোৰ।
কচমেটিক এতিয়াতো মই মাৰছৰ ইউজ কৰি আছোঁ বৰ্তমান।
মাৰ্চৰতো বহুত ভাল এনে, তোমাৰ কাজলটো বহুত ভাল আৰু ৰিপলাইনৰো বহুত ভাল হয়।
আৰু লিপষ্টিকটোও ভাল চাবাচোন, মই ইউজ কৰি আছোঁ, মই ভালেই পাইছোঁ মাৰ্চৰ লিপষ্টিকটো।
আচ্ছা মই ইউজ কৰি পোৱা নাই এনে, লেকমিৰে ইউজ কৰিছোঁ মানে লিপষ্টিক। মই মানে এবাৰ ইউজ কৰি চাম দিয়া, কেনেকা হয়, মই শুনাত পাইছোঁ মাৰছৰ বহুত ভাল হয় বুলি।
ভাল হয় আৰু এনেই লেকমিৰোঁ ভাল কিন্তু।
হেল্ল' অ' অ' কোৱা?
লেকমিৰো ভাল হয়, মই লেকমিৰ কাজলটো ভালে পাইছোঁ আৰু আইলেনাৰটো ভালে পাইছোঁ ইউজ কৰোঁ মই, আৰু মেকআপবোৰো ভালে লেকমিৰ।
উম, লেকমিৰ মই সেই আ, ময়ো আইলেনাৰটো ইউজ কৰোঁ। বাকী এনে আলিপলাইনৰটো মই মাৰ্চৰ এবাৰ অৰ্ডাৰ কৰি চাইছিলো। বহুত ভাল আছিল মানে ৰিপ্লাইনাৰটো।
ঠিকে কৈছা।
ত' এতিয়া মানে এইটোয়ে ইউজ কৰোঁ আৰু লিপলাইনাৰটো বহুত ভাল। সেইকাৰণে, এনে মানে সেইটোয়ে উ, অলপ মানে লিপলছ লিপলছ লগালেও ভাল, তোমাৰ ঘৰৰ বাহিৰত ওলাই অলপ ন' নিজকো আৰু
অ' অলপমান লগাব পাৰি, উ, বাহিৰত ওলালে।
সেইটোয়ে, নিজৰকো অলপ মানে সেই কৰি ৰাখিব লাগে।
অ' নিজকে অলপ ধুনীয়া